অ', কোৱা।
খবৰ
এ, ভালেই দিয়া, তোমাৰ?
আছো দিয়া। এ' কথা এটা সুধিবলৈ পাহৰিলোঁ আচলতে সেইকাৰণে আকৌ ক'ল কৰিলো। অ', এ ম মোক আচলতে কাপোৰ এযোৰ লাগিছিল তাৰমানে। অ'। কাপোৰ মানে মোক শালত বোৱা কাপোৰ হে লাগিছিলে মানে মে চিনমেড বোৱা কাপোৰ বুলিটো পোৱা যায়েই। কিন্তু শালত বোৱা কাপোৰ নাই জানা মোৰ। অ', ত' তাকে তুমি জানা নেকি কাৰোবাক যোনে বনাই দিব পাৰিব বুলি?
অ', আমাৰ গাঁৱতে মানুহ এগৰাকী আছে শালত বোৱা কাপ মানে শালত বয় আৰু কাপোৰ কিন্তু মই কিনি পোৱা নাই, অ'। নাই। মানুহজনীক মই সুধি চাব পাৰিম মানুহ জনীয়ে এনেকৈ কাপোৰ চাপোৰ বয়। গামোচা চামোচাও বয়।
এনেই তেওঁ বিকেনে বাৰু মানে তেওঁ নিজে কৰি মেলি পেলাই নিবকিবও পাৰে। টো সেইকাৰণে সুধিলো, বিকে নে তেওঁ? অ, বিকে ন? অ', ভাল। ভাল মই মোক তাকে তাৰমানে এখন ধুনীয়া ফুলাম অলপমান মানে ধৰা অসমৰ কিবা এটা চিহ্ন হিচাপে যেনেকে তোমাৰ বোলে গড় আছে। বোলে জাপি আছে বোলে বিহু নাচনি আছে এনেকুৱা কিবা এটা। অ', কৰি পেলাই তাৰমানে গামোচা এখন লাগিছিলে অ', ধুনীয়াকে আৰু ধৰা অলপ বেলেগ ধৰণৰ গামোচা মানে আমাৰ গা মোচা গামোচা টাইপৰ নহয় আৰু। ধৰক তা অসমৰ চিহ্ন হিচাপে আৰু অ'। মানে সেনেকুৱা কিবা এখন লাগিছিলে। তেওঁ পাৰি পোৱা নাই বাৰু মই যদি তেওঁক কওঁ বোলে কৰি দিয়ক বুলি।
অ পাৰিব তেওঁ আহ অ অ জাপিটোতো তেওঁ বনাই থাকে প্ৰায়। অ', তথাপিও এ, বাকী কেইটা বনাই নে নবনা নাই মই দেখা নাইয়েই অ তুমি সেই সুধি চাবা চ চোন বাৰু মই বাৰু মানুহজনীৰ নাম্বাৰটো দি দিম তুমি ক কথা পাতিবা দেই তেওঁ ভাল হ'ব।
অ অ সেইটো কৰিব পৰা যায় পিছে দেই এনেই তুমি জানা। অ অ তুমিও এপাক কৈ থৈ দিবা। অ এ তুমি বাৰু জা না নেকি তেওঁ মানে অম এনেই ধৰা শালত বোলে গাম বোলে গামোচা কেনেকে লয় বা অ কিবা এনেকুৱা জানা নেকি।
তেনেকুৱা মই নাজানো কে মানে মই সুধি পোৱা নাই। মানুহজনীক এই মানে মোৰ খুুৰীহতে লৈছে। তো মখ খুৰীহতৰ তাত মানে কে দেখিছোঁ আৰু দামটো সুধা নহ'লে মানে কথাই-কথাই পাহৰা গ'ল যদি তোমাক প্ৰয়োজন হয় ম‌ই সুধি দিম বাৰু আপ টিনায়ে
অ এপাক চাবাচোন সুধি-মেলি বোলে সু তা আমি দি দিব লাগিব নে? তেওঁ সূতা নিজেই ল'ব নে? সেইখিনি আৰু বোলে কিমান দৰ দামটো কেনেকুৱা ধৰণৰ হয় কেনেকে লয়। মানে শালত বোৱা এনেকুৱা নহয় যে বেছি দাম হ'লে নলয়, কিন্তু মানে তথাপিও অ আমাৰ মেচিন মেদত তকে বেছি হ'লে, মোৰ কথা নাই বাৰু কিন্তু অত্যন্ত বেছি হ'লে সেইটো অক কণ দুখ লগা কথা ধৰক। অহ হ সেনেকুৱা আমাৰ শিপিনী সক সকলো আগবাঢ়িব লাগে। কিন্তু সেয়া মানে এইটো নহয় যে তেওঁলোকে বহুতো এনেকুৱা ঠগ বাজু কৰে ন মানে সেনেকুৱা যাতে নহয় আৰু সেটো ৱেব উম সেইটো কাৰণে সুধিছো বেলেগ এক
অ', অ', মানুহজনীক কুৰ্তা চুৰ্তা কিনিয়ে ল'ব বাৰু নিজে।
ন' ন' অ'।
আ মানুহজনীয়ে মানে ঘৰুৱা কাম বিলাক কৰিয়ে থাকে এই ধৰা। পনীৰ বনোৱা। ঘিঁউ বনোৱা তাৰপিছতে আচাৰ ব্যৱসায় সহায় কৰে। তেনেকুৱা আ
ভাল ব্যৱসায় এটা নিজৰ কাৰণে লৈয়ে লৈছে
অ', অ', নিজেই মানে কৰি থাকে আৰু।
অ', বৰ ভাল দেই অ', বৰ ভাল শুনিছো তোমালোকৰ গৰু চৰু আছে নেক কি?
অ গৰু আছে।
অ', সেইকাৰণে গাখীৰ পনিৰ সকলোখিনি চলি থাকে তেতিয়াহ'লে।
অ অ। এতিয়া মানে কা গোটেই কেইটা চলি থাকে কাৰণে মানে মানে আ কাপোৰতো বহুত বব নোৱাৰে। কিন্তু মানে কোনোবাই ক'লে বৈ কৰি দিয়ে বা কেতিয়াবা শালত লগায় কাপ মোৰ নিজৰ কাৰণেও লগ
অ অ আৰু মই। আৰু এটা কথা শুনিছিলো তুমি জানা নে নাজানা নাজানো বাৰু। এই কিবা বোলে বঙালী শাল থাকে অসম অসমীয়া শাল থাকে, এনেকুৱা কিবা থাকে নেকি বাৰু বঙালী শাল অসমীয়া শাল?
অ শুনিছিলো মই এবাৰ মানুহ এজনীৰ মুখত কিন্তু মই নাজানো ইমান সঠিক।
অ', মোৰ ইমান বিষ। খাই দিয়াতো নাই বাৰু, কিন্তু কিছ মানে কয় মানে বঙালী শালত বোলে শাল বোৱাটো মানে সহজ হয় অসমীয়া শালতকে। অসমীয়া শালখন অকন কষ্ট ৰিৰ নিচিনা হয় এনেকুৱা কিবা। নেজানো দে দেই মই তাৰ বিষয়ে মোৰ আ মানে হেৰি নাই উ নলেজ নাই ইমান ম'হ তামানে, তাকে।
আমাম হেৰি, গৰতো এজোৰ কপোৰ হেৰি ৰ খাইছিলে বোৱা কাপো বোৰ, কিন্তু যিজনী ছোৱালীয়ে মানে সেই ঘৰতে বোৱা আ, অসমীয়া খালেই আৰু অ', সেয়া কাপোৰযোৰ আ কি বুলি কয় ভল দিন হ'ল, এতিয়া ছোৱালীজনী বিয়া হৈ গ'ল যে। এতিয়া পোৱা নাযায় আৰু এনেই ছোৱালীজনীয়ে বৈ কৰি দিছ ছিলে মানুহবিলাকক।
অ', অ', অ', বুজিছোঁ, বুজিছোঁ। আৰু এটা বস্তু, মই মানে যো যোৱাবাৰ নহয় এনেকে ফুৰিবলৈ মানে সেইফালে গৈছিলো তোমালোকৰ সেইফালে, মিউজিয়াম আছিলে তাতে। মিউজিয়ামত যেতিয়া সোমাও ন তাত বেলেগ বেলেগ ধৰণৰ আমৰ ধৰা ট্ৰাইবেল জনগোষ্ঠীসকলে যেনেকুৱা ধৰণৰ শাল ব্যৱহাৰ কৰে ন?
উম, উম।
শালো দেখা পাইছোঁ। ত' আ, সেনে কুৱা সপ যেনেকে মিচিং মানুহসকলৰ শাল। বা আমাৰ ৰা ভা সকলৰ বেলেগ শাল হয় নেকি খুব সম্ভৱ। মানে অকন বেলেগ বেলেগ ধৰণৰ। শাল, সেয়া শালৰ কাপোৰো বেলেগ হয়, মানে শালখন বেলেগ হ'লে কাপোৰটো কেনেকে বেলেগ হ'ব মই বুজি নাপাওঁ, মানে ফুল বাচাটো বেলেগ হয় নেকি চাগে ন?
কেনেকুৱা হয় নাজানো, কিন্তু আমাৰ মই যিহেতু ইমান দেখা নাই, কিন্তু আমাৰ গাঁৱৰ মানুহ গৰাকীয়ে যি, যিবোৰ মানে গামোচা বয় মই দেখিছোঁ অ', আমাৰ অসমীয়া মানুহৰ গামোচাৰ দৰে আ আৰু বোৱা গামোচাবোৰ যেনেকুৱা ধুনীয়াই হয়।
ফুল বচাবোৰ। অ', অ', বুজিছোঁ। অ', ঠিকেই আছে, হ'ব তুমি বাৰু এপাক সুধি চাবাচোন তেওঁক। আৰু যদি হয় বা নাম্বাৰটো দিবা, দৰকাৰ পৰিলে মইও কথা অকন পাতি চাব পাৰোঁ ন', বোলে অ', কেনেকে কি এ কেনে কি আগবাঢ়িব পৰা যায়!
উম, ময়ো বাৰু সুধি চাম প্ৰথমে সুধি অলপমান গম লৈ লম কি কথা বা কেনেকে কোৱা বচ হেৰি তাৰপিছতে মই তোমাক নাম্বাৰটো দি দিম, অ', তোমাক জনাই দিম আৰু মই তাৰপিছত তুমি কথা পাতি ল'বা, অ'। অ', আৰু মোতকৈ বেছি কৈ মানুহজনীয়ে বেছিক কৈ ভালদ ক'ব পাৰিব ন'।
তাকেতো, উম, নাই মই মানুহ মানুহ গৰাকী এইটো কথা শুনিও ভাল পাইছো দেই, নিজৰ ঘৰতে গৰু ৰাখি তেওঁ যে ইমান ধুনীয়াকে ব্যৱসায় খিনি কৰিব পাৰিছে। ঘ বেলেগ ব্যৱসায়টো দূৰৰে কথা তেওঁ ঘৰতে একদম শুদ্ধ পনীৰকন খাব পাৰিছে ঘীকন খাব পাৰিছে, নহয় জানো! ঘৰতে আচাৰ নিজৰ ভাগৰ খাব পাৰিছে সেইটো আৰু কম ডাঙৰ কথা নে? নিজে কৰাতো বহুত ডাঙৰ কথা পিছে ভাল ভাল। বৰ ভাল। তোমালোকৰ গৰু ৰাখিছিলা নে? মানে আছে নে এতিয়াও, এইয়া
অ', আমাৰ গৰু এজনী আছে। পোৱালি দুটা আছে, আ কিন্তু আমাৰ হেই তেনেকুৱা বহুত গাখীৰ নোলায় আৰু অলপ ইমান নোলায়? এয়া ওচৰৰ মানুহ হ'ক অ আধা লিটাৰ দিয়ে ঘৰৰ কাৰণে অলপমান ৰখে।
অঁ ভালেই দিয়া। তেতিয়াহ'লে তোমালোকৰ মানে ঘৰতে গাখীৰ বা তোমাৰ ঘীকন যদি, ঘী বনাই নে এনে নবনায়?
নাই, নাই আমাৰ তেনেকে নহয়গৈ মানে অলপ মানে গাখীৰ ওলাই যে। তাৰ পিছত এই কাষৰ মানুহ ঘৰৰ খোজে নিদো বুলি ক'বও বেয়া লাগে। দিয়া যায় আৰু এই গাখীৰ চাহ একাপ খাবলৈ ইচ্ছ তা কয় নহয় দে
অ', তো অ', তো।
একাপ নাইবা আলহী আহিলেও কেতিয়াবা খালি চাহ দিবলৈ বেয়া লাগে ন', গাখ
অ', বেয়া লাগে অ', হা হা হা হয় দিয়া এই ভাল ভাল তোমালোকে যে গৰুজনী ৰাখি পেলাই আৰু গৰু ৰাখাতটো বৰ পৱিত্ৰ বুলি মানা যায় ন? অ', আমাৰ সমাজৰ কাৰণে, গতিকে গৰুজনীও আছে অ', তাতে গাখীৰকণো যদি ঘৰত তে খাব পাৰিছা। এইটো আৰু বৰ সৌভাগ্যৰ কথা বুলিয়ে মই ভাবো।
অ'।
আমাৰতো আৰু চব কিনাহে, হা হা।
অ', আমাৰ সেইয়া গৰু নাথাকিলে গৰু নাথাকিলে মানে উকা উকাই লাগে। মাজতে কি হৈছিলে এবাৰ, অ', গৰু এনে হেৰি এজনীয়ে আছিলে, তাৰ পিছতে বহাগ বিহু সময়তে মানে চোৰ হ'ল গৰু জনী। তাৰপিছতে পোৱালিটো মানে, অ স্কু চোৰ হয়, খুব চোৰ হয়।
ই কৃষ্ণ মোৰ। উ
তাৰপিছতে মানে, আঁ সিহঁতে কি কৰি নিয়ে নাজানো আৰু একদম গৃহস্থ ঘৰে গমেই নাপায়।
ইয়ে হৰি অঁ
তেতিয়া মানে গৰু নাইকিয়া হৈ গ'ল। তাৰ কেইদিনমান আগতে মানে পোৱালি এটা আছিলে, ডাঙৰ হ'ল আও উম হেই বে- বেছি দিছিলে, বিক্ৰী কৰি দিছিলে। ইলেভে নেৰো কোৱা মানুহ নাই, তাৰ পিছতে মাইকীজনী আছিলে। তাৰপিছত সেই চোৰ হ'ল আও তাৰপিছত আমাৰো বেয়া লাগে, সেই এদিন আমি লঘোণ দিছিলোঁ, তাৰপিছতে আকৌ যেনিবা কিনিলে। থাকি থাকি নাথাকিলেও বেয়া লাগে। গেজা তাৰপিছতে, আগতে আমাৰ হেৰি হাঁহো আছিলে, হাঁহ পুহিম ৰখাইছিলে মানে, তাৰ পিছত কি কবা এয়া চো চোৰৰ উৎপাত এবাৰ আমাৰ জেঠাই ল'ৰাটো বিয়াত গ'লোঁ তাৰপিছতে সেইয়া তাত তিনিজনী আছিলে। তিনিওজনীক লৈ গ'লগৈ। আৰু হেঁপা থাকে, হেঁপাই নিয়ে, তাৰপিছতে সেয়ে নৰখোৱা হ'ল আৰু। এনে হাঁহৰ কণী খাই আছিলো আমি।
অ', অ', বুইছো অ', এ অ', হেঁপাহ বাৰু জন্তু এটা ন? জন্তুৱে বাৰু সেইটো কামটো কৰিছে কিছু সং খক মানে বুজিবলৈ পাৰি আৰু, কিন্তু গৰু এজনী যদি চুৰ হৈ যায়, সেইটো কোনো হেঁপাৰতো কাম মানুহৰে কাম হ'ব কোনোবা
আৰু সেই হাঁহ, হাঁহকেইটা পুখুৰীত চৰি থাকে ন? মানুহে লৈ যায় আৰু কি ক'বা, পুখুৰীত আমাৰ ডাঙৰ মাছ থাকেও, মানে পানীতো শুকাই যায় ন‌ এনে কুৱা দিনলৈ। আ আমি নিজেই মানে ডা মাছটো খাবলৈ নাপাওঁ এনেকুৱা অৱস্থা মানে, ৰাতি মানুহ বিলাকে লৈ যায়, আৰু আমাক ঘৰৰ ভিতৰত মানে একদমেই বাহিৰৰ শব্দ শুনা নাপায়। আৰু ৰাতিটো নো কোনে পহৰা দি থাকিব ন?
অ', এইটো বৰ বেয়া কথা হৈছে পিছে দেই, অ'
উম।
নুহ সকলমানে‌ আও, অকণমান নিজৰো বিবেক চলাব লাগে ন বেলেগৰ ঘৰৰ চুৰ কৰি খোৱাতকে নিজ নিজৰ ঘৰতে কিবা এটা কৰি খা
উম।
তাকে তাকে হয় দেই মানুহ বিলাক কেনেকুৱা হৈছে এ মানুহ দেখোন ঘৰ বান্ধি এনেকে থাকিবলৈকে ভয় কৰিব আজি গৰু, ছাগলীক কিবা কিবি আছে বুলো লৈ গৈছে। কাইলৈ যদি নাথাকে, মানুহ ঘৰৰ ভিতৰলৈ সোমাই আহিব।
অ', এ সোমাইছেই, কিছু-কিছু মানুহৰ সেয়া সোণৰ গহনা-পাতি লৈ নিছ ছে। আজিকালি বহুত পুৰ। এ মাজতে, কে মানে কেইদিনমান হৈছে আৰু, বেছি দিন হোৱা নাই। বহাগ বিহু আগ গত। নামঘৰত মানে আমাৰ পাল নাম পাত। তে। সেই পালনামৰ, পালনাম হোৱা কেইদিনমান আগতে নামঘৰৰ শৰাই পৰ্যন্ত লৈ গৈছে। বাৰু মানুহ বিলাকে ঘৰত চুৰ কৰে সেইটো মানিছো, কিন্তু নামঘৰৰ বস্তু আজিকালি চু
অ', এই আচৰিত। দেই। মানুহ সঁচাই জাতিটো বেলেগ ধৰণৰ হৈ গৈছেগে।
আজিিকালি ডাঙৰ মানুহ বুলি নহয় গম পাইছ তাৰমানে সৰু ল'ৰা ছোৱালী। সেইবিলাক আজিকালি বেয়া বস্তু খোৱা ল'ৰা ছোৱালী থাকে
অ বুইছো বুইছো অ হয় হয় হয়, হয় দিয়া এইবিলাক শুনিলে। ভয়ে লাগি আহে দেখোন ন।
উ উ, তাৰপিছতে সেইয়া নামঘৰত আক। কত থাপনা প্ৰতিষ্ঠা কৰি।
উ, ইচ ৰাম, হয় হয় হয়। হয় দিয়া এইবিলাক বৰ দিগদাৰ কথাবিলাক। তাকে। ঠিকে আছে দিয়া কথা বতৰা হৈ থাকিম বাৰু আকৌ দেই। মই এতিয়া ৰাখিছো বাৰু দেই, অ অ দিয়া।